হে'ল কোৱা হেল্ল' অ, শুনিছা অ', অ, খবৰ খাতি কেনেকুৱা? আজি কলেছ?
ক'লে যোৱা নাই বন্ধ হৈ একমাহ জুলাই মাহ সোমাই গ'ল।
অ', অ', অ'।
তুমি?
মই দোকানতে আছো আৰু।
অ', কিহৰ দোকান আছিল?
আমাৰ গেলামাল। সৰু-সুৰা আৰু ঠিকেই আছে চলি আছে টোক-টাককে জীৱন, ন?
উ, উ।
তোমালোকৰ
বিজনেছ টো কৰিম বুলি ভাবা নাই এতিয়ালৈকে। ভাবিছা নেকি বিজনেছ কৰিম বুলি।
বিজনেচ কৰা মোৰ বাৰু মন আছে বাৰু।
অ',
এতিয়া এই মানে দোকানখনৰ পৰা নোৱাৰো যে মই। কেচটো, এই দোকান খনৰ পৰা নোৱাৰো যে কেচ কৰিব। মানে দেউতা মানে বাহিৰে বাহত, বাহত বাহিৰত থাকে ন এনিটাইম দোকানখন থাকে অ',
মানে হেৰি কি কয় ব্ৰইলাৰ ফাৰ্মৰ তাকে এতিয়া পাৰ্টনাৰশ্বিপ লাগিছিল আৰু।
অ', অ'।
পাৰ্টনাৰশ্বিপ দিব পাৰিবা?
আ হা হা হা, এনে ইনভেষ্ট কিমান পাৰ্টনাৰশ্বিপ হ'ব পাৰিম বাৰু কোনো কথা নাই, কিন্তু মানে অলপ মানে তাগৰা ফুলে ইনভেষ্ট কৰিব লাগিব কৰিলে।
হাঁ, হাঁ?
অলপ মানে মানে তোমাৰ তাগৰা লেভেলৰ ইনভেষ্ট কৰিব লাগিব কৰিলে মানে
মানে তোমাৰ ধৰ আজিকালিতো কোম্পানী ফালৰ পৰা দিয়ে না। সেইফালৰ পৰা আনিম বুলি ভাবিছো এনেওতো মোৰ ফাৰ্মখন আছে বাৰু।
উম
ফাৰ্মখন হৈ গ'ল বনোৱা মানে খালী কোম্পানী ফালৰ পৰা আনিবই লাগে।
অ', তেতিয়াতো আৰু ইমান হেৰি কাম নাই বুলি ক'ব পাৰি তোমাৰ। মাটি চাটি চব কমায় নিজৰে বুলি ক'ব পাৰি ন।
আ,
নিজৰ ফাৰ্মটো আৰু নিজৰ হেৰিটো খালী ইনভেষ্ট কৰিব লাগে আৰু খালী
উ।
অ, নে ষ্টাৰটিং তোমাৰ ইনভেষ্ট কিমানমান কৰিব লাগিব দুজনে?
তাৰেই হ'ল ইনভেষ্টটো তোমাই চা, তোমাক সিনতে পোৱালি আনি দিব
অ',
তুমি ধৰ সেতি পোৱালি আনি দিব, তাৰপিছত দানাও আনি দিব, খালি মই দানা দিব লাগে আৰু দানা দিব লাগিব পানী দিব লাগিব মানে তিনিবাৰকে দিব লাগিব দিনত। অহ' তিননে গোটেই দিনটোত মানে তিনিবাৰ চাৰিবাৰ কে দিব লাগিব।
অকমান ৰখি দিচোন দেই ব্ৰহ। এই কাষ্টমাৰজন। তামোল নাই নাই।
অ' কোৱা।
নাই তোমাৰ চোৱা দিনত তিনিবাৰ মান দিবই লাগিব পানী।
অহ' তিনি বাৰ।
দানাতো দিবই লাগিব বাৰু।
উম সেইটো এ সিহঁত আমাৰ মানুহ-মানুহ নিচিনাহে ক'ব গলে তিন টাইমটো লাগিবই খানা তাহাঁতক।
অহ' মানে।
খানা আৰু পানী লাগিবই।
আৰু তাতে তোমাৰ হেৰি কিন্তু এ তোমাৰ গৰম দিন। এই তোমাৰ ভেকচিন চেকচিন বিলাক অলপ দি থাকিব লাগিব।
বহ। এই নামত আহিছো মই।
গম পাইছ।
অ'- অ'।
ভেকচিন চেকচিন বিলাক অকমান দিব লাগিব নহ'লে আকৌ তোমাৰ গৰম দিন না।
উম।
বাকী এনেই, কিমান মান ইনভেষ্ট কৰিম বুলি ভাবিছা তুমি।
ইণ্ভেষ্ট তোমাৰ ইনভেষ্ট।
টেনকে এটা হ'লে গপচকে হৈ যায় নেকি ন। এটা হ'লে ইনভেচটো গপচকৈ হৈ যায়।
উম' মানে এতিয়া তোমাৰ গৰম দিনত না, বেছি আনিবও নোৱাৰো মৰি যাব বাৰু।
সেইকাৰণে মই কৈছো মানে তোমাৰ ফাইভ কে তোমাৰ পোৱালি- পোৱালি আনিলো। আমি আৰু ফাইভকে তোমাৰ দানাত ইনভেষ্ট কৰিলো দানা।
অ' সেইটোৱে মানে দানাটোতো সিহতিয়ে দিব ফ্ৰীয়ে।
অ' দিব নেকি ফ্ৰীকে। অ', তেতিয়াহ'লে আমি টেন কে টেন কেজি তেতিয়ালে পোৱালি আনো কমে- কমে হ'ব না। তেনকে তোমাৰ
হা- হা।
তোমাৰ, তিন থাউজেনত যায়। তোমাৰ পোৱালি মোটামুটি কমেই আহিব ইমানো মানে বেছি নাহে না।
উম' তোমাৰ পোৱালি মই ধৰ ছশ নিলো, ছশ মান। চ' সমান আনিলেও পোৱালি।
অ'।
লাগিব আৰু।
এতিয়া পোৱালিৰ ৰেট কিমান বা এতিয়া।
ৰেটতটো মানে কি, ৰেট মানে সেহেন্তে আ, সেহেন্তে দিব। সেইটোক হিন্তে সেন্তৰ ফালৰ পৰা আহি দিব।
অ'।
মানে কোম্পানী খেলাব দিব। তুমি যিমান আনা কোম্পানীৰ ৰেটটো কিমান হ'ব এতিয়া গ গম পাম সুধিব লাগিব আৰু কল কৰি।
এ এনে। এনে তোমালোকৰ এইফালে কাৰো এ মানে ফাৰ্ম নাই নেকি এনেকে যেনেকে তোমাৰ কোম্পানীৰ আন্দাৰত চলি থকা। অ', তেহেত অ' তেহেঁতৰ যেনেকে আনি থাকে যে। কোম্পানীৰ পৰা তেহঁতক সুধিলে তুমি গম পাই যাবা। তোমাৰ ৰেটটো কিমান তেনেকুৱা।
উম।
তোমাৰ মানে আই আইডিয়া এটা হ'ব ন যে তুমি ইমান মানে পোৱালি আনিবা তুমি।
উম।
বাকী, ভা খানা চানা খোৱা হ'ল নাই।
খানাটো খোৱা হ'ল হোৱা নাই বাৰু দুপৰীয়াৰ খোৱা নাই ৰাতিপুৱা খাইছোঁ।
অ', অ', অ'।
তোমাৰ।
মোৰ এক টাইমে তোমাৰ দুটামান বজাত খাই দিওঁ আৰু।
অ' একটাইমে ৰাতিপুৱা।
ৰাতিপুৱা তোমাৰ কেতিয়াবা মন গ'লে চাহটো খাওঁ আৰু। নহ'লে পানী গিলাচ, পানী গিলাচটো লাগিবই।
উম।
বাকীতো ৰাতিপুৱা আগুম বাগুম খাই থকা হয়ে না।
অ'।
বাকী ঘৰত চবৰে ভাল। অ', অ'। বাকী এনে তোমালোকৰ ঘৰ অ' হা।
তোমালোকৰ ঘৰৰ ভালেই চবৰে।
ভালেই বাৰু, বাকী এনে তোমালোকৰ ঘৰত কোন কোন আছে তুমি নে কি।
ঘৰত দাদা, মই, মা, দেউতা আৰু আইতা।
অ' ডাঙৰ দাদা এজন আছে ন।
অ' তোমালোকৰ।
অ মোৰ ঘৰত তোমাৰ মা, দেউতা, মই, ভাইটি এটা। আৰু খুড়া এজন, টটেল পাঁচজন।
বাকী তোমাৰ মানে এনেই হেৰি মানে কাজেন চিষ্টাৰ এনে কোনোবা নাই নেকি নেকি। অ', অ', অ'।
এনে এতিয়া গৰম বন্ধ ফুৰিব যোৱা নাই ক'তো। ফুৰিব যোৱা নাই নেকি?
নাই না ফুৰিব যোৱা নাই এই যাম বুলি ভাবিছোঁ তোমাৰ এই জুলাইৰ তোমাৰ তিনি চাৰ এ তিনি বা পাঁচ তাৰিখ মানে হেৰি ফালে যাম তোমাৰ গুৱহাটী তোমাৰ নতুনকে যে খুলিছে তোমাৰ উজান বজাৰ ফিল্ডখন
অ', অ'।
তাতে যাম বুলি ভাবিছোঁ, ধুনীয়া প্লেচটো যেগা বোলে। অ', অ'।
কনটেক্ কৰিবা কৈছো।
অ', অ', একো নাই। তাত মানে আমাৰ মানে হেৰি মাহী থাকেতো। তোমাৰ মানে হেৰি উকীল-এডভকেট কৰে।
উম।
তাতে, যাম বুলি ভাবিছোঁ।
উম', উম', কনটেক্ট কৰিলেই হ'ল।
অ' একো নাই।
কি কয় আমিও যাওঁ মানে ভাবিছোঁ দশ তাৰিখ মানে। অ' আমি যাম তোমাৰ অৰুণাচল।
অ' অৰুণাচলৰ ফালে নেকি? আমাৰ এফালৰ পৰাও অৰুণাচল ইমান, হা হা হা?
যাবা নেকি কৈছো?
যাব পাৰি, তোমালোকে দহ তাৰিখে যাবা নেকি?
অ', কন্টেক্ট কৰিম তোমাক, যোৱা যদি।
অ'।
মানে তোমাৰ চোৱা দহ তাৰিখে যাম, ষোল্ল তাৰিখ মানে গুচি আহিম। অলপ ঘূৰি পকিম মানে, ষোল্ল তাৰিখ মানে গুচি আহিম অৰুণাচলৰ পৰা।
অ', অ', অ'।
যাবা নে নোযোৱা? তোমাৰ লগৰ কেইটামান লৈ ল'বা। লগৰ কেইটা অ'-অ' লগৰকেইটা
হেল্ল'।
হেল্ল'।
অ', তোমাৰ অৰুণাচল ক'ত যাবা বুলি কৈছিলা? অ', অ'। অ', অ'। টাৱাং ন? ঐ, আৰু এটা ধুনীয়া প্লেছ আছ যাবা যদি কোৱা না? এই অৰুণাচল ফালে আছে। এই অৰুণাচল আচল যে আলং যে আলং।
অ', -অ' আহ লম।
ধুনীয়া প্লেছত। মানে তোমাৰ হাঁ, হাঁ, হাঁ। অ' নাই এনেও টাবাংতো গৈ আছো না।
অ', তাতে মানে সোমাই আহিম আমি ছয়দিনমান থাকিমতো, মানে একেবাৰে ফুৰি আহিম আৰু অৰুণাচলখন।
সিফালেও গুচি যা
অ', ত পাৰি অ'। মানে তো
মানে তেতিয়া একেটা খৰচতে হৈ যাব, গম পাইছা? তেতিয়া মানে তোমাৰ একেটা খৰচতে হৈ যাব। এতিয়া কি ঘৰত আছা নে ক'ত?
ঘৰত নাই এইফালে ৰাস্তা ফালে এনেই নামঘৰত আছো বহি।
অ', অ', অ'।
পাছতেই আছে যে
অ', অ'।
ভাওনা মানে নাট সামৰিব তোন আজি।
কি ক'লা? হে ভগৱান, ভাওনা হৈয়ে গ'ল?
উম'।
হ'ব নাই আমাৰো ইফালে একো ডিচকাচ হোৱা নাই। মিটিংখন দিম, মিটিংখন মানে তোমাৰ দিম বুলি বুলি কৈছে।
ভাওনা হোৱাই, এতিয়া, এতিয়ালৈকে মানে হোৱাই নাই এতিয়ালৈকে? মিটিঙৰ দৃশ্যযে? এই আমাৰ মানে তোমাৰ ইয়াত বহুত দেৰিকে হয়তো। মানে চবৰে হোৱাৰ পিছত আমাৰ ইয়াত হ'ব।
উম-উম।
আৰু তেতিয়া মানে ভালো লাগে না চবৰে মানে শেষ হৈ যায় না তেতিয়া। তাৰমানে আমাৰ আমাৰতো ষ্টাৰ্ট হৈ যায় ন।
তুমি পাৰ ল'বা নাই? পাৰ ল'বি পাৰ ল'বা চবে।
মই তোমাৰ এনেই তোমাৰ হেৰি তোমাৰ পাৰ্ট লও বাৰু এই তোমাৰ প পাৰিজাত হৰণখনৰ যে
হাঁ, হাঁ।
পাৰিজাত হৰণ খন যে, পাৰিজাত হৰণ।
উ, উ।
পাৰিজাত শংখ, তোমাৰ গৌৰন্ন পক্ষী অ' কাৰোবাক লাগে যদি কণ্টেক কৰিলে হ মোক মানে কাৰবাৰ ভাওনাত যদি লাগে।
অনটখন
অ' সেইখন যদি নাট যদি মানে এ পৰিচালনা যদি কোব কৰে মানে গন্ধৰ পক্ষী যদি কাৰোবাক যদি লাগে আৰু গৰুণ্ড পক্ষী মানে তোমাৰ যোন মানে তোমাৰ ড্ৰেছ যোৰ যে চবে মানে ড্ৰেছবোৰত মানে থাকিব নোৱাৰে না তেনেকুৱা। গম পাইছা নাই? বা তোমাৰ ম চুপ হোৱা নাই একেবাৰে পুৰা মানে বন্ধ হৈ যায় না।
উম।
কাৰোবাক লাগে যদি কণ্টেক্ট কৰি দিবাচোন হা যদি কাৰোবাক লাগে।
অ' স কৰিাৰো আি
আহ অ
হ'ব দিয়া ন।
বাকী তেতিয়াহ'লে এই ভাওনাটো মই ভালে ভালে গ'লো আৰু ন। ভাওনা বোলো ভালে ভালে গ'ল বোলো তোমালোকৰ।
ভালে হ'ল বাৰু বৰ্তমান। পৰাশৰ ৰাজ্যলাভ বৃন্দাসুৰ্বত।
পৰাশৰ ৰাজ্য লাভ।
উম বৃন্দাাসৰ্বত।
দিলা ন। এইখন বাৰু শুনা নাই অ ঠিক আছে বাৰ দিয়া।